অ' শুনিছা নে?
অ' শুনিছো কোৱা। কি কৰি আছা?
কি কৰি, মই এনে আছো ৰবা, তুমি কি কৰিছা?
ময়োঁ আছো ৰ'বা এনেই।
অঁ হয় নেকি বাকী খবৰ কেনেকুৱা?
খবৰ আছো দিয়া, ভালেই। তুমি ভালে আছা?
অ', অ' মই ভালে আছো ৰ'বা। বাকী এনে মানে আ ঘৰত খবৰ কেনেকুৱা?
ঘৰত আছে দিয়া ভালে সকলোৱে। তোমালোকৰ ফালে আছে না সকলোৱে ভালে?
উম, উম আমাৰো ভালে ৰবা।
অঁ ভাত খালা?
নাই ৰ'বা এতিয়ালৈকে খোৱা নাই। তুমি খালা?
ময়ো খোৱা নাই ৰ'বা।
অঁ হয় নেকি, বাকী এনেই কলেজটো বন্ধই দিছে ন এতিয়া?
অঁ বন্ধ দিছে গৰমৰ, তোমালোকৰ দিছেনে?
অ, ' অ' আমাৰো বন্ধ দিছে ৰবা। বাকী এই মই এনে আছিলোঁ মানে তোমাৰ লগত অকণমান ঘৰুৱা ৰন্ধনৰ ওপৰত কথা পাতিম বুলি ভাবিলোঁ, সেইকাৰণে ফোন কৰিলোঁ ৰ'বা।
অঁ, অঁ ভাল কথাচোন, ময়ো ভাবি আছিলোঁ এইটো কথাই।
অ' হয় নেকি? বাকী এনেই মই, তুমি পিছে ঘৰুৱা মানে বস্তুৰ ভিতৰত কি খাই বেছি ভালপোৱা?
মই সকলোতকৈ বেছি ভাল পাওঁ খাৰ খাই বেছি ভাল পাওঁ মই, খাৰৰ আঞ্জা।
অঁ হয় নেকি ঠিকেই পিছে। আ মই মানে এতিয়া চবা আমাৰ অস অসমীয়া এনেকুৱা ৰন্ধনৰ ওপৰত ক'ব নোৱাৰি দিয়াচোন, এটা ডাইৰেক্ট কাৰণ সকলোবোৰ আমাৰ বহুত ধুনীয়া বা মানে বহুত ধুনীয়াকৈ বনায় আমাৰ। মানে চাবা এতিয়া কিমান আছে আমাৰ অসমীয়া ৰন্ধনৰ ভিতৰত খাৰ আছে মাছৰ মাছ টেঙাৰে বনোৱা আছে বা এনেকুৱা ভেদাইলত তা হওঁক, ৰহৰ দাইল হওঁক, মা'হৰ দাইল হওঁক বা ভেদাইলতা তা আৰু এনেকুৱা কল পচলা বহুত কিবা কিবি আছে দিয়াচোন যোনবোৰ আমাৰ মাহঁতে ইমান ধুনীয়াকৈ বনায় বা ইমান মানে সুস্বাদু হয়, যোনবিলাক আমাৰ কাৰণেও মানে শৰীৰৰ কাৰণে বহুত ভাল দিয়াচোন আমাৰ।
হয়, হয় তুমি ঠিকেই কৈছা একদম, আৰু মানে খাইও ভাল লাগে।
উম তাকে তো তুমি ঠিকেই কৈছা।
তোমাৰ সকলোতকৈ প্ৰিয় মানে কোনটো মানে ক'ব নোৱাৰি দিয়া চোন বহুতো আছে। কিন্তু সকলোতকে প্ৰিয় কোনটো ভাল লাগে বেছি?
সেনেকে ক'লে এতিয়া চাবা মানে মাছৰ টেঙাৰে বনাই হওঁক বা তেনেকুৱা খাৰে হওঁক
খাই ভাল লাগে সকলোৱে খাই ভাল লাগে আমাৰ মানে অসমীয়া সাজৰ।
অ' তুমি ঠিকে কৈছা দিয়াছোন। আৰু আজিকালি চাবাচোন বহুত ল'ৰা ছোৱালীয়ে মানে বাহিৰা বস্তুতহে বেছি গুৰুত্ব ত্ব দিয়ে, এনেকৈ আহ ঘৰুৱা মানে বস্তুবোৰ ইমান ভাল নাপায় আজিকালি। কিন্তু মোৰ মতে এনেকুৱা কৰাতটো বেয়া। কাৰণ আমি মাহঁতে বা ইমান কষ্টকৈ বনায় বা ইমান হেল্ডি হয়। সেই সকলোবোৰ বস্তুত আমি সেইবিলাক এৰিকিনে আমি বাহিৰা বস্তুত ইমান গুৰুত্ব দিব নালাগে আচলতে।
অ', তুমি একদম ঠিক কথাই কৈছা আৰু ঘৰত বনোৱা বস্তুত মানে বস্তুতকে কিন্তু বাহিৰা বস্তুতটো বহুত বেয়া কাৰণ তাত বহুত মানে কিবা কিবি থাকে, সেইবোৰ খালে পেটৰ বেমাৰ হয়। আৰু বহুত কিবা কিবি বেমাৰ হয়, কিন্তু ঘৰত বনোৱা বস্তুটো একেবাৰে বিশুদ্ধ আৰু মানে সেইটো খালে মানে আমাৰ দেহত মানে, মানে শক্তিও হয়, আৰু মানে আমাৰ দেহটোও ভাল থাকে বেমাৰ আজাৰৰ পৰা নিৰোগী হৈ থাকে।
তুমি ঠিকেই হৈছে দিয়াচোন সেইকাৰণে মানে আমি যিমান পাৰোঁ বাহিৰা বস্তুবোৰ এৰিব লাগে। হয়, তুমি এনেই কি ভাবা যে আমি বাহিৰা বস্তুবিলাক বেছি গুৰু ত্ব দিব লাগে নে, আমাৰ ঘৰৰ যোনবিলাক খাদ্য আছে ঘৰুৱা খাদ্য সেইবিলাকত আমি বেছি গুৰুত্ব দিব লাগে।
মোৰ মতেতো আমি ঘৰুৱা খাদ্যবিলাকত বেছি গুৰুত্ব দিব লাগে, কাৰণ সেইবোৰ আমি প্ৰকৃতিৰ পৰাই পাওঁ, মানে সেইবোৰ আমি ভাল মানে সিহত তাতে মানে প্ৰটিন থাকে বহুত মানে মানে ভাল থাকে মানে আৰু আমাৰ শৰীৰৰ কাৰণে ভাল হয়, কিন্তু আমি মানে বাহিৰৰ বস্তু বস্তুবোৰ বাহিৰ বস্তুবোৰ খালে মইতো ক'লোৱে বেমাৰ হয়, বহুত বেছি আৰু ভাল নহয় আমাৰ গা মানে শৰীৰৰ কাৰণে
হয়, হয়, তুমি ঠিকে কৈ আছা দিয়াচোন সেইকাৰণে আমি সকলোবোৰ বাহিৰা বস্তু আচলতে এৰি মানে এনেকুৱাও নহয়চোন বাহিৰা বস্তু আমাৰ খাব মন নাযায় বা আমি এৰি দিব লাগে আ মানে বহুত বাহিৰা বস্তুবোৰ আছে আমাৰ কেতিয়াবা খাব মন যায় বা আমাৰ আ মানে সেইবিলাক আমি বস্তু আচলতে কি কৰিব লাগে, যে আমি নিজে ঘৰতে বনাব লাগে। এনেকুৱা নহয় যে আমি কিনি আনিব লাগে সেইটোতো কথা নাই ন আমি যিখিনিমানখিনি পাৰোঁ ঘৰতে বনাই পেলাই সেনেকুৱা ধৰণে খাব লাগে কাৰণ আজিকালি কিমান বহু সকলো বস্তু আমি অৰ্ডাৰ কৰিলে বা বজাৰত গ'লে পায়ে যাওঁ সেইবিলাক বনাবৰ কাৰণে যিবোৰ বস্তু লাগতিয়াল ত' আমি অলপমান কষ্ট কৰি আৰু আচলতে সেই সকলোখিনি বস্তু নিজৰ ঘৰত তে বনাব লাগে।
উম, হয়, হয় আৰু মানে, মানে বাহিৰা বস্তু খাব লাগে খাব নলগাতো নহয় কিন্তু এটা মানে পৰিমাণত খাব লাগে, মানে ডেইলি খালে মানে আৰু আমাৰ শৰীৰৰ কাৰণে বেয়া হয়। কেতিয়াবা মন গ'লে এমাহ দুমাহৰ মাজত খাব লাগে আৰু কেতিয়াবা। আৰু তুমি ঠিকে কৈছা যিমান পাৰোঁ আমি ঘৰত বনাই খাব লাগে, বাহিৰত বনোৱাতকে। নিজে আমি ঘৰত চাফ চিকুণকৈ বনালে আমাৰ মানে নিজৰে ভাল আৰু।
হয়, হয় তুমি ঠিকে কৈছা দিয়াচোন সেইকাৰণে আমি সেই সকলোবোৰ এৰিব লাগে বাহিৰা বস্তু আৰু আৰু চাবা বাহিৰত এতিয়া যোনবিলাক বস্তু বনাই, কেনেকৈ বা বনাই কি ধৰণে বনাই আমি সেইবিলাক নাজানো ন আমি কাৰণ বাহিৰত কিমান লেতেৰাকে বনাই বা কিছুমান কিমান পুৰণা তেলতে বনাই দিয়া হয়, সেই স সকলোবোৰ আমি নাজানো বা সেনেধৰণে আমি খাই থাকোঁ। আচলতে সেইটো বহুত মানে আমাৰ শৰীৰৰ বাবে বহুত বেয়া আমি যিমান পাৰোঁ সেইকাৰণে ঘৰতে বনাই কেনে বস্তুখিনি খাব লাগে।
হয়, তুমি ঠিকে কৈছা আৰু তুমি ঠিকে কৈছা, কিমান পুৰণা তেলেৰে বনাই আমিতো সেইবোৰ নেদে খো, কেনেকৈ লেতেৰা ধোৱে নে নুধোৱে সেইবোৰ কি বস্তু দিয়ে নে একো মানে বহুদিনৰ বস্তু মানে দিব পাৰে আৰু আমাক সেইবোৰ খালে আমাৰ মানে পেটৰ বেমাৰ হ'ব পাৰে। সেই, আমি মানে যিমান পাৰোঁ আমি ঘৰতে বনাই খাব লাগে, মানে বাহিৰা বস্তু খাব নালাগে যিমান পাৰো, কাৰণ চাবা তাতে বাহিৰা বস্তুত ধুলি-বালি পৰি থাকে কিমান মানে মানুহ মানুহজনে মানে দিনতটো লৰি থাকে কিবা কিবি মাখি চাকি পৰে চ' সেইবোৰ আমি খাব নালাগে আমি ঘৰত বনাই খাব লাগে, যিমান পাৰোঁ ভালকৈ চাফ চিকুণকৈ
হয়, তুমি ঠিকে কৈছা দিয়াচোন, সেইকাৰণে আমি আৰু ঘৰত এ বাকী যোনবিলাক আমাৰ ঘৰত বনোৱা বস্তু হে সেইবিলাকত আমাৰ ঘৰৰ মাহঁতে ধুনীয়া কৈ মানে মচলা চচলা কমকৈ দিয়ে, বা ভাল তেলত বনাই এনেধৰণে বনাই কিন্তু, আমি এতিয়া যোনবিলাক বাহিৰৰ পৰা অনা হয় সেইবোৰটো আমি গম নাপাওঁ ন' কেনেকুৱা ধৰণে বনাই কি আৰু সেইকাৰণে আমি সকলোবোৰ এৰি বাহিৰা আমি ঘৰত ধুনীয়াকৈ পৰিষ্কাৰ বস্তু খাব লাগে, বা আমাৰ স্বাস্থটোৰ কাৰণে য আমাৰ স্বাস্থ্যটো ভাল হৈ থাকে, তাৰ কাৰণে আমি ঘৰতে মানে ঘৰৰ বস্তু খাব লাগে, আৰু ধৰা, যোনবিলাক মচলা বাহিৰত ইউজ কৰে, সেইবিলাকতকৈ আমাৰ চাবা এতিয়া যোনবিলাক আহ মানে, জিৰা হওক ধনিয়া হওক য আ কি বেছিকৈ কিনি আনি অকণমান ধুই পেলাই ধুনীয়াকৈ ৰ'দত শুকাই থওঁ শুকাই থৈ পেলাই আমি সেইবিলাক, মচলা আজিকালিটো জানা, সকলোৰে ঘৰে ঘৰে মিক্সি থাকে আগৰ দিনত মানে অকণমান দিগদাৰ হৈছিল দিয়াচোন, মিক্সি চিক্সি নাথাকিছিল এতিয়া সকলোৰে ঘৰে ঘৰে মিক্সি থাকে, আমি সেইখিনি বা মানে শুকাই আনি যদি আমি মাৰি থৈ দিওঁ, আমি আঞ্জা বনালে সেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, পেকেট মছলা ব্যৱহাৰ কৰাতকৈ আচলতে, সেইটো আমাৰ কাৰণে বেছি যি মানে ভাল হয়, মানে স্বাস্থ্যৰ কাৰণে তো আমি যিমান পাৰোঁ আমাৰ স্বাস্থ্যটোৰ কথা ভাবিব লাগে, আৰু যিমানখিনি পাৰোঁ মানে অলাগতিয়াল যিখিনি বস্তু আছে সেইখিনি দূৰ কৰিব লাগে।
হয় তুমি ঠিকেই কৈছাঁ, আৰু চাবা মানে আমাৰ যোনবোৰ ইয়াত ধনিয়া জিৰা থাকে, পাউদাৰ, সেইবোৰ দোকানত কিনি অনাবোৰত চাবাচোন, মানে কিনি অনাবোৰতকে মান আমি, আমি যোনবিলাক ঘৰতে তুমি যেনেকে ক'লা শুকাই পেলাই মিক্সিত মাৰি সেইটোত মানে সেইটোত মানে আঞ্জাটো বেছি, মানে সোৱাদি হয় আৰু মানে ভালো হয়। কাৰণ মানে কিনা পেকেটবোৰত মানে কিবা, বেলেগ মিহলা মিহলোৱা থাকে বেলেগ কেমিকেল কিবা কিবি।
হয় তুমি ঠিকে কৈছাঁ, আৰু লগতে সেই তেতিয়া পৰিমাণটো বেছি হয় দিয়াচোন তেতিয়া আমি মানে, শুকাই আনি মানে বস্তুখিনি মানে নিজে এতিয়া চাবা, দহ টকাৰ তুমি পেকেট এটাত কিমাননো পায়, অকণমান পায়। কিন্তু, যদি আমি সেইখিনি দহ টকাৰ অকণমান সূতা জিৰা কিনি আনি পেলাই মাৰি থৈ দিওঁ অকণমান বেছি হয়, তো সেই আমি সকলোখিনি ভাবিব লাগে দিয়াচোন, আজিকালি
হয় তুমি ঠিকে কৈছাঁ, আৰু যিমান পৰো আমি ঘৰুৱা বস্তু খাব লাগে, কাৰণ চোৱা ঘৰুৱা ঔ টেঙা হওঁক খাৰ হওঁক, সেইবোৰক মানে ঔষধি, ঔষধি আছে সেইবোৰে আমাৰ মানে দেহত থকা বেমাৰবোৰো মানে নোহোৱা কৰি পেলাই। যেনেকে কল ফুল খাল আমাৰ মানে গাত যদি আমাৰ তেজো নাই, তেনেহ'লে তেজ অনাত মানে সহায় কৰে কল ফুল খালে আৰু ঔটেঙা খালে আমাৰ মানে পেটৰ বেমাৰ নহয়, পেট মানে ভালে থাকে আৰু হজম হয়।
ঠিকে কৈছাঁ দিয়াচোন, আমি সেইকাৰণে সকলোবোৰ মানে যিমান পাৰো আমি ঘৰতে খাব লাগে। কাৰণ, আমাৰ মাহঁতেও ইমান কষ্টৰে বনাই দিয়া আছে ন আমি খাম বুলি বা আমি আমাৰ ভাল লাগিব বোলে। আৰু চাবা আজি আজিকালিৰ দিনত আমি মই ভাবোঁ যে ল'ৰা-ছোৱালী সকলোৱে মানে ঘৰুৱা ৰ শিকাতটো মানে দৰকাৰী, এনেকুৱা নহয় যে অকল ছোৱালীখিনিয়ে শিকিব লাগে। ল'ৰাবিলাকেও শিকিব লাগে আচলতে কাৰণ বহুত মান বহুত ল'ৰা-ছোৱালী আজিকালি হোষ্টেলত থাকিব যায় ত' সেই কিছুমান হোষ্টেলতটো মানে নিজে বনাব লগা হয় ন' তাত। তাতে সিহঁতে বিপদত পৰিব লগা নহয় বা আনৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয়। সেই কাৰণে মানে নিজে শিকিব লাগে।
হয়, তুমি ঠিকে কৈছা মানে
ল'ৰা-ছোৱালী সকলোৱে মানে কাম শিকিব লাগে, ইয়াতে মানে ভাগ নাই ল'ৰা কৰিব নোৱাৰে ছোৱালী কৰিব লাগে, সেনেকুৱা নহয়। আৰু পৰ নিৰ্ভৰশীল হ'ব নালাগে, নিজে মানে যিমান পাৰো সেইখিনি শিকি পেলাই কৰিব লাগে। কাৰণ পৰ নিৰ্ভৰশীল হ'লে মানে নিজৰে বিপদ হয় পিছলে।
ঠিকে কৈছে, দিয়া পিছে আজি ৰাখিছোঁ দিয়া ইয়াতে পিছত আৰু কথা পাতিম।
হ'ব দিয়া, আজি ভাল লাগিল তোমাৰ লগত কথা পাতি।
অহ', অহ' দিয়া পিছে ৰাখিছোঁ।
অহ' দিয়া।